অ।
অ ক
উম, কি কৰিছা?
এনে আছো চকু কেইটা বিখাই গৈছে মোবাইল চাই চাই
ইমান নাচাব মোবাইল চকুৰ পাৱাৰ গুচি যাব।
গৈছে নেকি।
গৈছদি চৌকাত ঠিক কৰি লবা বুজিছা নহ'লে তোমাৰ চকু পাৰ এগাৰ গুচি যাব।
গম পাইছো বাৰু চকু কেইটা মোৰ ফোনটো চালেই এতিয়া মাথাটো বিষায়
তেন হিমান মোবাইল নাচাবা। মোবাইল তোমাৰ মোবাইল, টিভি, এইবিলাকে তোৰ চকুৰ পাওৱাৰ বহুত হেৰাই দিয়ে।
উম।
মোৰ তোমাৰ মোৰ ক্লাছ নাইনত চুকুৰ পাওৱাৰ গুচি গ'ল, ফাৰ্ষ্ট- ফাৰ্ষ্ট। তাৰ পাছত মই ল'লো। তাৰপিচত মই এৰি দিলো পিন্ধা। তাৰ পিছত মোৰ চকুৰ পওৱাৰ এগাল গুচি গ'ল। এতিয়া মোৰ মানে চকুৰ হেভি পাওৱাৰৰ চশমা ল'বলগীয়া হৈ গৈছে। এনেকুৱা পৰিস্থিতি মোৰ। ত' সেই কাৰণে উম, সেইকাৰণে যে চুকু পাওৱাৰ গৈছে। আগতে চশমাযোৰ লৈ লবা, নহ'লে চুকু পাওৱাৰ এগাল যাব। লগৰ বুলি মানে দি দিছো আৰু। লগৰ বুলি এডভাইচ এটা দি দিছো।
ঠিকে আছে
যদি লগৰ তাৰমানে যদি কনা হৈ যায় যায়, বেয়া লাগিব ন।
উম, সেইটো হয়।
মই হেৰি, মই তোমাক ফোন কৰিছিলোঁ এই ইহঁতে তোৰ ট্ৰিপ এটা ওলাইছে যাবা নেকি?
কৰ ট্ৰিপ?
ইঁহতে তোমাৰ এই অৰুণাচল যায় বোলে।
আমি দুটাই একেলগত যাওঁ।
আৰু উম, ইফালে মানে অৰুণাচল ঠাণ্ডাও ন।
উম, ঠাণ্ডা বহুত এনজয় কৰিম। গৰম খনত ইয়াত মৰি থাকাতকৈ।
এতিয়া মানে কেতিয়ালে ফ্ৰী থাকিবা?
আছোঁই ফ্ৰী, গৰম বন্ধ আৰু।
অ, দেওবাৰ মানে পাৰিবা?
পাৰি- পাৰি।
হেৰি, আমি তাৰমানে দুচকীয়াত যাম, দুচকীয়াখন মিলাব পাৰিবা তুমি?
হয়।
উম।
পাৰিম বাৰু হ'ব।
আমাৰ আছে এতিয়া মানে তোমাক ক'লো, আৰু তুমি আৰু এটা মিলাই ল'বা তেতিয়া তেলৰ খৰচাটো কমি যাব তোমালোকৰ।
অ- অ‌, তাৰ লগত মিলাই লম।
উম, বাকী খোৱা বোৱাটো নিজৰ, আমি হোটেলত খাই লম কিবা এটা। নহ'লে সেই ঘৰৰ পৰা লৈ যোৱাটো জানাই, দুচকীয়াত কিমান মানে দিগদাৰ হৈ যাব।
উম, ঠিকে আছে নহলে।
ইয়াৰ পৰা গৈ তোমাৰ দেওবাৰে আমি দহটামানত উলিয়াই দিম লাহেকৈ।
নহয়- নহয়, কেইটা মানু্হ আমি গোটেই কেইটা মিলি?
আমি পাঁচ, ছয়, ছটা মান, তুমি আৰু যদি তোমাৰ লগৰটো যোৱা তেনেহ'লে আঠটা হৈ যাব।
অ, ঠিক আছে, তেতিয়াহ'লে।
মানে আৰাম যাই, অকমান এনজয় অলপ কৰিম, দুই ঘন্টামান। বহিম তাতে নৈ পাৰত, তাৰপিছত গুচি আহিম মই ঘৰলৈ।
অঁ।
আৰু লগত কেছ ল'বা হা। অনলাইন নল'বা বহুত দিগদাৰ হৈ যায় নহলে।
‌নেটৱকৰ প্ৰব্লেম আছে।
উম, তাত মানে তোমাৰ নেটৱৰ্কৰ বহুত প্ৰব্লেম দি দিয়ে কেতিয়াবা- কেতিয়াবা।
উম, মানে কেছ হাতত থাকিবই লাগে।
আৰু কেছ ললেও তোমাৰ অকমান ভাল মানে ৱাটাৰ প্ৰুফ টাইপৰ কিবা এটা ব্যৱস্থা কৰি ল'বা, ইফালে বহুত বৰষুণ দি থাকে তুমিতো গম পোৱাই।
অ' অ'।
বৰষুণত নহলে পইচা যদি ভিজে কেনেবাকৈ তোমাৰ গ'ল আৰু।
আৰু পইচা বোল ভিজি গ'ল।
সেইকাৰণে তেতিয়া মোৰ এবাৰ কেছ কেছ নিনিলো মই বোলো বৰষুণ চৰষুণ দি থাকে, তোমাৰ অনলাইনকে লৈ যাও।
অ'।
তাত, তাত গৈ পিনে মোৰ অনলাইনো খটম মানে অনলাইনো হেৰি হোৱা নাই ন। বস্তু বস্তু লৈ ললো, তোমাৰ এতিয়া কিউ আৰ ক'ড স্কেন কৰিছো। তোমাৰ ঘূৰি আছে ঘূৰি আছে ঘূৰি আছে নেটৱকৰ বহুত ইছু দি দিলে তাৰপাছত ভাগ্য ভাল লগৰ এটা গৈছিল লগত। সি হেল্প কৰি দিলে।
অ' পলিথিনত বান্ধি দিলে যাম কেছ।
নহ'লে মই তাত তোমাৰ এদিনাখন বাচন ধুবলগীয়া হ'ল হৈ চাগে।
বাচন ধুই আহিলোঁ।
সেই কাৰণে। সেই তোমাৰ যোনখিনি তাত স্থানীয় মানুহ ন সিহতে কেনেকে চলে মই সেইটো বুজি পোৱা নাই।
অ' তেতিয়াহলে সিহঁতে কিউ আৰ ক'ডখন ৰাখিছে কিয়?
অ' সেইটোৱে ন নেটৱৰ্ক যদি নচলে উম নেটৱৰ্ক যদি নচলে সিহঁতে মানে চল মানে চলাই কেনেকে মানে?
নাজানো, সিহঁতৰ বি এ চেনেল চলে।
অ' হয়, সেনেকুৱাও হব পাৰে দেই। মোৰ মাজতে বি এ চেনেল চিম এখন আছিলে। য'ত সেই চিমখনে কল কৰিলে তুটোৱাই থাকে, তুত তুত এনেকে থাকে।
অঁ নাযায় আৰু।
উম, আকৌ তোমাক মোক যদি কোনোবাই কল কৰে ন! একদম দহ বাৰ মান কৰিব লাগিব। তাৰ পাছতহে কেতিয়াবা লাগে গৈ পিনে যদি লাকত থাকে। একদম তু তু তুট। এ বি এচ চেনেল চাগে এটাৰ কাৰণে ভাল এটা প্লেন খিনি হস্তা।
অ' অ' সেই কিন্তু শ্ল' ন সেইটো কাৰণে।
বহুত শ্ল' হেৰি মই এতিয়া প্ৰথম প্ৰথম লৈছিলো ন, বি এছ চেনেল চিম খন এই আধাৰ কাৰ্ডৰ কাৰণে লৈছিলো, বি এছ চেনেল চিম খনটো বনালে আধাৰ কাৰ্ড খন ফ্ৰীতে বনাই দিয়ে। ত' সেই কাৰণে মই মানে আধাৰ কাৰ্ডৰ কাৰণে বি এছ চেনেল চিম খন কিনিলো। তাত কেইদিনমন মজা দিলে পাৰফমেঞ্চ আমাৰ ঘৰত মানে। নেটৱৰ্ক ইমান ইছো দিয়া নাছিলে। তাত যেতিয়া পৰা মই মানে বাহিৰত লৈ গলো চিমনখন তাৰ পিছত এনেকুৱা মানে অসভ্য আচৰণ কৰে ন চিমখনে।
মাথা-সাথা গৰম হৈ যায় না, ক'ৰবাত কিবা পেমেন্ট কৰিব পাৰা। না আনকি হোৱাটছএপ টেক্সটও নাযায়, এনেকুৱা চিটুৱেচনটো।
টাৱাৰে নাই আৰু বি এছ চেনেল
তাত এটা খালি শুনা না, মোৰো এটা কথ এই তাত এক জি বি দাম কিমান জানা? ন টকা।
বা এক জি বি ন টকাতে দিয়ে, এই আজিকালি একৈশ টকা হ'ল নে বাইশ টকা হ'ল।
বাইশ টকা এয়াৰটেলত, মইতো এয়াৰটেল চলাই আছো এয়াৰটেলত বাইশ টকা। তাত ঠিকে আছিলে, ন টকাত এক জিব ধ ঊনত্ৰিশ টকা তিনি জিব দে ঊনত্ৰিশ বাতি নি যিবি। ত, সেইটো ভাল আছিলে এতিয়া এতিয়া মানে ইয়াৰ্ডে ইয়াৰ্ড মানলৱ ন নন আছিলে জি পাৰ ডে।
অ, দুশ টকাৰ দুই জিবি বা ঠিকেই।
পাৰ ড দিয়ে, আৰু তোমাৰ আনলিমিটেড কল আৰু এশটা এ এম এছ।
অ।
সেইটোও ভাল আছিলে। এতিয়া এয়াৰটেলৰো কি হ'ল আৰু চাৰে তিনিশ টকীয়া পেকটো কৰি দলেে ফাইভ জি কাৰণে।
উ, সেইটোয়ে ভৰাই চব আৰু
ন সেইটোেটু জি বি দিয়ে পাৰ এতিয়া মানে বি এছ এনত যোনটো দুশ টকা দি আছিলে, সেইটো এতিয়া চাৰে তিনিশ টকাত। কিনিবলগীয়া হৈছে, ডেৰশ টকা বেছি দি।
অ।
আৰু এয়াৰটেলো তোমাৰ অকমান আচৰণতটো বেয়া কৰি দিয়ে।
অ।
গৈ বি দোয় এইেইটাই কথা। এতিয়া মানে কি জানা পইচাটো কমাই দিলে মানে নেটৱৰ্ক কিছুতো বেয়া আহে। পইচাটো বেছি দিলেও ক'ৰবাত ক'ৰবাতো কিছুটো বেয়া হে এতিয়া মানে আমি এতিয়া গ্ৰাহক খিনিয়ে কৰিমতো কৰিম কি
চবতে চলা নেটৱৰ্ক নাই নেকি
সেনেকুৱা চাগে ছেটেলাইট ফোনডাল লব লাগিব লাষ্টউ বুলি
ছেটেলাইট ফোন বোলে এই আৰ্মি বিলাকে কথা পাতে যে সেইটো
অ অ সেইটো হেল্ল'বা এনেকে কথা দিম হেল্ল' অ'বা অ'বা কি কৰিছা অ বা সেনেকে থাকে যে এনেকে থাকিম
নোহোলে চিঠি লিখিব লাগিব
অ তোমাৰ মই মৰ চিনেমা এখন চাইছিলো চিঠি লিখাৰ তাত তোমাৰ যোনটো পষ্টমেন থাকে থাকুৱাল জন মৰি থাকে
উ
ৰাইজৰ ৰাইজৰ মানুহ এনেক কয় সেই মানুহজনৰ আহ যোনটো আখৰি উচ থাকে ন অসমীয়াটো কি বুলি কয় লাষ্টৰ যোনটো থাকে ন উইচটো ত' সেই সেই মানে অ ইচ্ছাতো পূৰ্ণ কৰিব দিছিলে চিটিখন মানে সিহঁতৰ ঘৰত দিব দিছিলে গৈ পিনে যাৰ যাক ঘৰলৈ আহিছিলে নহলে আত্মাটোৱে মানে তোমাৰ সদগতি নাপায় বোলে
ভূতৰ চিনেমা নেকি
নহয় ভোতৰ নহয় অসমীয়া অসমীয়া আছিলে িিন হল দহ বছৰ হল ম কলজন বেমাৰ হৈ গ'লছে দি ডাকাল যন বেমাৰ হৈ গ'ল ত চিটি কেইখন মানে দিবগৈ নোৱাৰিলে
অ হেয়ে
প্ৰথম চিতিখন কি দিব যায় মানুহ এজনী ঘৰত পাইগৈ দি দি মানে বিচাৰি বিচাৰি মানুহতে ছতে মানুহজনী মানে বিয়া হৈ গল তেতিয়া তালৈ কোনোবা চুঠিখন কিন্তু তাই বিয়া হোৱা নাছিলে তাৰপিছত তাই মানে অ', চিঠিখন পাই গৈ গিৰীয়েকে পঢ়ে চিঠিখন একদম খু খুন দেহা এনেকে এনেকে মাৰি চিঠিখন আছে ন, মানে তাত প্ৰাক্তন প্ৰেমিকীৰ চিখন আছে সেইখন।
হ।
আকৌ লগত এটা দৈ টেকেলি।
অ'।
ত মই গিৰিয়েকটোৱে কি খেদাই ঘৈইনিয়েকজনীক। চিনেমা খন মজা লাগে চাই পিনে।
ই নামটো কি আছিলে?
চিনেমাখন নামটো মানে এনেকে চোৱা নাই, হেৰি চাইছিলো তোমাৰ শৰ্ট এতাত চাইছিলো।
শৰ্টচত।
ইউটিউবৰ।
ইউটিউবত এনেকে চৰ্তচ কাটি কাটি দিয়ে যে। পাৰ্ট ওৱান পাৰ্ট টু সেইটো।
মজা লাগে চাই পিনে।
কোন দেহা বোলে এনেকে এনেকে দুই একেবাৰে কোন খুন্দ দেখা বুলি, ত দালৈ খেদাই ফুৰে।
ধেট তেৰিকা।
ত চিঠিখন দি পিনে সেই ল'ৰাটো পলাই দিয়ে, নাই ইয়াত থাকিলে মাৰ খাব লাগিব।
উম, আমি এইটোৱে কৰিব লাগিব আৰু।
এ হেৰি মাজতে তোমাৰ ডাকঘৰতটো চাকৰি পোষ্ট ওলাইছিলে।
জানো গম নাপাওঁ দেই।
হেৰিত, গুৱাহাটীৰ ফালে ওলাইছিলে। অ', মান্থলি মাহে বিশ হাজাৰ টকা চেলেৰী।
নাই, হেৰি এনেকা নহব ন, আকৌ এপ্লাই কৰিব লাগিব তাৰ পৰা বাচিব সিহঁতে।
তাৰ তাত চাকৰিটোত কি কৰিব লাগিব আমি?
এ, ডাকঘৰৰ কিবা। আই থিংক, হেৰি হব নেকি, ডাকঘৰ টাইপৰে কিবা হব নেকি, এতিয়া মই মানে ভাবিলো, যদি মানে মোৰ মোৰ যদি মানে, চিনাক্ত হৈও যাওঁ, যদি মাতে মইতো গুৱাহাটী গৈ চিনিও নাপাওঁ।
অ'।
এক মানে, একদম গলি গলি চিনি পাব লাগিব ন, ডাকঘৰৰ কাম কৰিব হলে। আকৌ বিশ হাজাৰ টকাত মই তাত তাত ভাড়াঘৰে বিচাৰিম বিশ হাজাৰত নে খোৱা বোৱাই কৰিম? নে নিজৰ কাৰণে পইচাই মানে সাচিম, একোৱে নহব এই দেখোন।
হয় ন।
ত' মই তাতকৈ ভাবিলোঁ, এনেই এনেই কষ্ট কৰাতকৈ ঘৰতে বহি থাকোঁ।
ঘৰত ঠিকে, ভাল।
সেইটোৱে কৰিম আৰু বাকী তুমি যাবা ন? ফিক্স কৰি দিও একদম, লাষ্টত খালি একদম মানে হেৰি ন কৰিবা আৰু যে নাযাও বুলি কৈ নিদিবা, নহলে বহুত দিগদাৰ হৈ যায়।
লগৰ এটা মিলাই ল'ব আৰামছে।
অ'।
আৰামছে ওলাই দিম আমি, হ'ব।
অকে।
মই তোমাক কল কৰিম হা, মই জনাই আছোঁ বাকীখিনি ডিতেইলচ।
অকে অকে হব।